অ অ কি কৰি আছা‌? অ বজাৰ‌ যাই আছা নেকি? অ, মই এনেই বহি আছো দিয়া, ভাত খালা নে?
হয় মানে বজাৰ কৰিব গৈ আছো ই তে মানে আম আমাৰ ইফালে মানে বজাৰ লাগে ন শনি বজাৰ বুলি কেনে, এ চব্জি বজ জাৰবোৰ ল'ব যাই আছো।
আচ্ছা কি কি ল'লা?
হয় মানে ভা- ভাত কেৰেলা ললোঁ আৰু পটল ললোঁ আৰু আলু পিয়াজ লৈছোঁ আৰু জ্বলা ললোঁ।
অ, ' অ' আৰু ল'ব যোৱানে এতিয়া মানে লৈ আনিলা।
হয়, লৈ আনিলোঁ ই তিয়া বত
অ, ' অ', সেইবোৰ কি কেনেকুৱা দামবোৰ কেনেকুৱা আছে, তোমাৰ সেইটোত বাজা বজাৰত?
হয় দামটো অলপ কমিছে মানে এতিয়া চল্লিশ টকা ব চব বস মানে চল্লিছৰ, চল্লিছৰ তলত আছে আৰু। এনে আমি বেছি চব্জি ইমান নাখাওঁ, অলপ চলপ লৈ আনিছোঁ আৰু আধা কিলো আধা কিলো কৰি কেনে। তুমি মা তুমি বজাৰ কৰা নে?
হয়, ময়ও কৰো বজাৰ, কেতিয়াবা যাও বজাৰ কৰিবলৈ মানে এনে ঘৰত ময়ে বজাৰ কৰো বে ছিকে।
হয়। মইও বজাৰ কৰো, মই মই মই বা আৰু মই লগ লাগি কেনে মানে বজাৰ কৰিবলৈ যাওঁ আৰু।
অ', এনেই বজাৰ কৰি তুমি বা এনে দাম দাম দাৰ মিলাব জানানে?
হয়, হয়, মই দা দাম কৰি কৰি কিনে লয় এনে ডাইৰেক্ট ল'লে মানে নহয় আৰু। মানে যেতিয়া কমাই ল'লে আৰু মানুহটোৱে ভাবে আৰু মোক মানে বা তুমি ইমান দাম কমাব পাৰা।
হয়, হয়, অ', ঠিকে কলা। আচ্ছা এনেকুৱাতো কৰিবই লাগে ন' চব্জি বজাৰ আজিকালি ইমান দামো হৈছে ন'। আৰু বেপাৰীবোৰে দামতে কয় আৰু বেছি বেছিকে।
হয়, হয়, বেপাৰীবোৰ এনে দাম কয়, সিহঁতে মানে দাম কমতে আনে কিন্তু দামটো বেছি কৈ দিয়ে বুলি কেনেকে আমি যোনে জানে আৰু সিহতে দাম কৰি ল'ব পাৰি আৰু। যোনে নাজানে আৰু
অ', আৰু এনেকুৱা বজাৰ যে বহে যে আমাৰ ইয়াতেও এটা মংগল বজাৰ হয় তো মানে এইটো বজাৰত মানে আ যাই কিনা লওঁ মানে
হয় হয়, মংগল বজাৰ মই গৈছিলোঁ এবাৰ মানে তাতে বহুত ভালদৰে বজাৰ লাগে আৰু।
অ', সেইটোতে মানে সেইটো বজাৰতো মানে দছ টকা বিশ টকাৰ তুমি বস্তুবোৰ পাবা মানে কমতে পাবা ভাল লাগে সেইবোৰ বজাৰতো। আৰু মানে সেনেকুৱা ব মই সেইটোয়ে বজাৰ কৰো এনে কেতিয়াবা ৰে ৰাস্তা যে ঠেলালৈ বহে ন'? অ', এইবোৰ এইবোৰৰ পুৰা বহুত দাম হয় সেইটোত মানে মই ল
অ', সিহঁতে বহুত দাম বুলি কিয় কি সিহঁতে মানে কম বেছি দামত তে লোৱা আনে ন' সেইটো কাৰণে দামো আমাৰ বেছি দিয়ে আৰু যেনে মাৰ্কেট যেনেকা হয়। হয়, ফুটফাত যেনেকোৱা হয় তাৰ পৰা অলপ কমতে হয়।
অ', ঠিকেই কলা আৰু সিহঁতৰ চব্জিও অলপ মানে তাজা তাজা থাকে ভাল থাকে আৰু। তুমি এনেই বজাৰৰ পৰা ল'বা না যেনেকা মংগল বজাৰ, শনি বজাৰ তুমি যিহে টো কৰা নাই সেইবোৰ বজাৰৰ পৰা অলপ বেয়া বেয়াও থাকে, মানে গেলা পচ তা থাকে আৰু সেইবোৰ মানে চব্জিবোৰ, অ' বাচিব লাগে।
আৰু ভালে মানে যিহেতু আমাক বাচিব দিয়ে ন' আৰু যেনেকাে তুমি যাবা চব্জি তব্জি যদি মাৰ্কেটত কিনিব যাবা। যায় তুমি অৰ্ডাৰ কৰি কেনে যদিও আনা ন, বহুতকেইটা বেয়া থাকিব। মানে বহুত বেয়া থাকে, বহুত হেৰী হয় আৰু তাতে ত' আমি ঘুৰাবটো নোৱাৰি ন। এটা দুটা বেয়া হ'লে কেনেকে ঘূৰাব পাৰিম।
হয়, মইও এইবাৰ অনলাইনৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। মইও এইবাৰ অনলাইনৰ পৰা ব্লিংকিটৰ পৰা অৰ্ডাৰ কৰিছিলো, তেতিয়া মানে ভালে আহিছে। অঁ, মানে এইনে এই মচলা চচলা থাকে ন, সেইবোৰ অৰ্ডাৰ কৰিছিলোঁ। সেইবোৰ টো ভালে থাকে মানে কৈ বেয়াতো
হয়, মছলা বোৰ ভালে থাকে চব্জিবোৰ কলো যেনেকে পিয়াজ হ আলু, প টল বিলাক, এনেকুৱা যে তুমি লবা নহয় আজিকালিটো মাৰ্কেটত ওলাইছে না এইবিলাক বস্তু। লোৱা পাৰাকে মানে অনলাইন শ্বপিং কৰি ওলাই ওলাইছে, কিন্তু তুমি যত ল'বা ন আমাৰ কাষৰ আণ্টি আছে সিহঁতে মানে অনলাইনে লয়, বহুত বেয়া ওলাই মানে, আৰু হলো মই সিঁহতি
অঁ অ, আৰু দামো বেছি হয় যায় তোমাৰ, মানে দামো বেছি থাকে অনলাইনৰ। মানে তোমাৰ চাৰ্জটো লয় ন, সেই ত, সেইটো মানে ঘৰতে আহি কিনে দিয়ে। হয়, আহা চাৰ্জটো লয় সেইকাৰণে বেছি লয়। আৰু মইতো সেইটোৱেই ভাল পাওঁ। আচ্ছা মইতো সেইটোয়ে ভাল পাওঁ যে এই বজাৰত যাই কিনে মানে আলু পিয়াঁজ চাই কিনে নিজে হাত হাতে দি লাৰি কিনে চালে।
হয় হয় হয়, ভাল বেয়া চাই টিপি টিপি চাব পাৰি আৰু যিকোনো বস্তু লোৱা সময়ত।
বেছিকে তোমাৰটো বিলাহী, বিলাহী বহুত মানে এনেকুৱা গেলা গেলা পছা থাকে হয়, অঁ হয় সেইবোৰ মানে ভালকে লব। অঁ, সেইটো সেইবোৰ ভালকে লব, আৰু কোন মানে কিবা কিবি এনেকুৱা পিয়াজ বোৰো এনেকুৱা থা কে ভিতৰৰ পৰা বেয়া থাকে, বাহিৰৰ পৰা মানে ভাল দেখাত ভাল লাগে, কিন্তু ভিতৰৰ পৰা বেয়া অঁ হয়। অঁ সেইবোৰ মানে হাতেদি লাৰি কিনে ভালকে চাব লাগে সৰু সৰু লব লাগে বেছি ডাঙৰ ডাঙৰ ললে, মানে বেয়া থাকে, সৰু সৰু ললে তোমাৰ মানে অঁ এতিয়া এনেই বহি আছিলো। অঁ, ভাতটো এতিয়া বনোৱা নাই বনাম। তুমি বনালা নে?
হয় মই বনাম এতিয়া, অঁ ৰুটি বনাম আৰু ভাত বনাম আৰু মানে মা ছ আনিছে মায়ে মাছ বনাব লাগিব।
অ মই এতিয়া মাংস বনাম, মাংস বনাম মই। অঁ অঁ, এনেই বজাৰৰ পৰা আনিছিলো মাংসৰ এইটোয়ে বনাম।
হয় কি মাংস আনিলা, মুৰ্গী মাংস?
অঁ, মুৰ্গী মাংস আমি এইটোয়ে খাওঁ মুৰ্গী মাং স খাওঁ এনেই ইমান গৰম তই হাঁহৰ মাংস সেইবোৰ খাও, হয়।
মুৰ্গী মাং স ভাল লাগে আৰু।
হয় হয় ঠিকে কলা, মোৰ মইতো এনে বে ছিকে মাছ ভাল পাওঁ মাছ মোৰ বৰ ভাল লাগে, এনে সৰু সৰু যে মাছ থাকে সেইবোৰ
হয় হয় হয়, সৰু সৰু মাছ মখা পৰা গ্ৰেভিকে বনাবা আৰু ৰুটি দি কি মজা লাগে খাই। কেনে আৰু সৰু সৰু মাছ খালে ভালো হয়। হয় সৰু মাছ খালে ভালো হয় চকুৰ পাৱাৰো বাঢ়ে মানে। অঁ আৰু মানে বহুত ভাল মই মানে এবাৰ গাঁৱত গৈছিলো হা, মানে এনেকুৱা বাৰিত চিজনত গাঁৱত গৈছিলো মই, বহুত পানী হৈছিল নদীখনত সেইটো নদী পানী, মানে বহুতে আমাৰ খুৰাহতে পোৰা মাছ ধৰিছিলে হা তেতিয়া মাছ ধৰি, আনি কেনে মানে ইমান সৰু সৰু মাছতটো মানে কাষত, যেনেকে ঘৰ মোৰ ঘৰ মানে পানী আহে ন, মানে বান এনোকা হয় ন, হেনেকোৱা পানী সময়তম বহুত মাছ ধৰিছিলে, তেতিয়া মাছ ধৰুতে আমি মাছ, খালো আৰু বহুত মানে ভাল হয় বুলি কৈছে, খুৰাতেও। আৰু মোকো ভাল লাগে তেতিয়াৰ পৰা অলপ মাছো খাব পৰা হৈছো আৰু সৰু সৰু মাছ।
চালনী মাছৰ মানে মাছতো এনে খাই ন, চালনী মাছতকে মানে তোমাৰ এনে ব্ৰহ্মপুত্ৰ। যে থাকে সেইবোৰ মাছ,
চালনী মাছ বোৰ হয়, চালনী মাছো বোৰ ভাল নহয়, অ লোকেল মাছ বোৰ ভাল হয়। হয়, চালনি মাছবোৰতো ইমান ভাল হয়, যিহেতু অলপ হেৰি কৰে ন। ইমান ভাল নালাগে আৰু।
অ এইটো ভালো নালাগে, খোৱাত ভাল লালে তুমি এনেই বনালে। তুমি এনে নৰ্মেল বনাবা, অলপ মচলা চচলা দি কিনে অলপ অলপ। অলপে দিবা, তেতিয়াও ভাল লাগিব আৰু তোমাৰ। লোকেল মাছ অ অ ভাল লাগে তেতিয়া খালে, এনেতো ফ্ৰাই। পুৰি খোৱা নে মাছ, এনেই ফ্ৰাই মাছ খোৱা নে?
হয়, ভাঙৰ মাছ যি হয় ন, সেইটো ভাঙৰ মাছতো অ, টেঙা পাতি দি খাবাচোন। বৰ টেষ্টি লাগে।
অ', অ' ভাল লাগে, ময়ো সেনেকুৱাই বনাও কেতিয়াবা ভেঁদ - ভেদাইলতা পাতে দি বনাও।
হয়, হয় ভেদাইলতা পাতেদি তুমি ঠিকে ক'লা, ভেদাইলতা পাতেদি মানে বনাই কিনে খালে বহুত টষ্টি আৰু মানে পেটৰ কাৰণেও ভাল। মানে নিজৰ গাৰ কাৰণে ভাল মানে, হয়। মোৰ মা মানে সদায় কয় ভেদাইলতা বদি কিনে কিন্তু, বটা সময়ত বহুত লেতেৰা লাগে।
হয়, হয় আৰু তোমাৰ এটা টেঙা পাত থাকে এটা টেঙা থাকে এইটো পাতে দি বনালে ইমান বিৰাট টেষ্টি লাগে তোমাৰ। মাছবোৰতো টেঙাই হ'ব লাগে ন, মাছৰ জোল টেঙ টেঙা হ'লে ভাল লাগে। তোমাৰ বেছিকে বিলাহী দিলেও বনাব, পাৰি, আৰু এনেই এইটো এটা পাত থাকে
ভাঙোন মাছ ৰৌ মাছ এইকেইটা মাছো মানে তুমি যি কোনো দি কিনে বনাব পাৰা ভুলো দি কেনেবা বনাব পাৰা জিকাও দি বনাব পাৰা ফুলকবি দিও বনাব পাৰা সেইবিলাক বহুত ভাল লাগে, মানে লকেল মাছ থাকে ন, সেইটো। আৰু তুমি যি ক'লা চালনী মাছ এইটো চালানী মা কচ মাছ অ' মানে চান্দা মাছ যেনেকুৱা হয়, সেইগিলা বোৰো মাছ মানে ভাল নালাগে আৰু। তাৰ লগত বনালে ভাল আৰু, হয় চব্জি -তব্জি মিক্স কৰি বনাই ভাল লাগে।
মই, বেছিকে ভাঙোন মাছ আৰু এই সৰু সৰু মাছেই খাওঁ আৰু। তোমাৰ এইটো যে টেঙা পাত অ অ ভাল লাগে, তোমাৰ এইটো টেঙা পাত যে ক'লো, আমাৰ ঘৰত যিটো টেঙা পাত আছে, সেইটো দিয়ে বনাওঁ। বনালে মাছবোৰ সেইটো টেঙা কেতিয়াবা টেঙা পাত নাথাকিলে আৰু বিলাহী বেছিকে দি কিনে বনাও, বৰ ভাল লাগে তেতিয়া। এতিয়া তোমাৰ এ তুমি, এইটো আৰু মা- মাছটো কেনেকুৱা বনোৱা তুমি?
হয়। আমাৰতো মাছ বেছিভাগতো মছলা বতি কিনে বনাই, মাছতো আগতে মানে মাছ কেতিয়াবা কেতিয়াবা ফ্ৰাই কৰে আৰু, কেতিয়া কেতিয়া এনেই মানে বইল মাছৰ ম চব্জি মছলাটোত সানি কিনে, ডাইৰেক্ট তেলত ফ্ৰাই কৰি দিয়ে আৰু। বেহত লাষ্টত প্ৰথমত বেহাৰ দি, বেহাৰ দি কিনে তাৰপিছতে মাছ মানে বেহাৰ তাত মছলা কেইটা থাকে, সেইটো মছলা দি কেনে মানে ফ্ৰাই কৰে, সেইটোও ভাল লাগে খাই কিনে।
আচ্ছা, মইএবাৰ খাইছিলোঁ। কলপাতত মাছ দি কিনে, তাতে মই মছলা চছলা হালধি, নিমখ চবে দি দিছিলোঁ বেহাই চেহাই অলপ দি কিনে এইটো বনাইছিলোঁ। ব
হয়, হয়, ক কলপাতৰ দি কেনে মানে বইল কৰিও ভাল লাগে মাছ বইল কৰি।
অ' অ' কলপাতত তুমি দি কিনে, সেইটো অলপ কলপাতটো বান্ধি দিবা। তাৰপিছত এইটো
হয়।
এনেই তুমি গৰম পানীটো এইটো কৰিলে ভাপেদি পাকি যায় ন, সেইটোও খালে ভাল লাগে। অ' অ' সেনেকুৱা মই বনাইছোঁ। এবাৰ ইউটিউবত চাই কিনে বনাইছিলোঁ বৰ ভাল লাগে, অহ' তোমাৰ মা মাছৰ চাটনি খোৱা নে?
হয়, মাছৰ চাটনি খাওঁ, পুৰি কেনে, মাছৰ চাটনি বোৰ ভাল লাগে পিয়াজ চিয়াজ দি কেনে।
ভাল লাগে মোৰ, মইতো খাওঁৱে সদায় খাওঁ, কেতিয়া মানে বিলাহীৰ লগত মোৰ টেষ্টি লাগে। তোমাৰ বেছি বেছিকে জলকীয়া দিব লাগে। কেতিয়াবা অলপ ভোট জলকীয়াও দিলে তোমাক বৰ টেষ্টি লাগে। মাছৰ এই চাটনি টো, শুকান মাছৰ চাটনি এনেই কে কেঁচা মাছৰ খাইছ নে, কেঁচা মাছটো মানে বইল কৰি কিনে?
হয়, কেঁচা মাছটো বইল কৰি কিনে এনেকুৱাকে খোৱা নাই। মানে এনে খাইছিলোঁ। এদিন মানে কি এদিন মানে অ' এই তুমি এইটো জানানে এইটো কল দিল যি?
হয়, হয়, হয়।
হ ক কল দিলত মাছবোৰ মানে দি কেনে, তুমি যে ক'লা কেঁচা মাছ, সেইটো মাছো মই বইল টো কৰি কেনে বইলটো কৰি কিনে মাইয়ে মিক্স কৰি কেনে বনাইছে।
অ' অ' মইয়ো এনেকুৱাই বনাইছিলোঁ। এবাৰ ঠিকেই ক'লা তুমি মইয়ো এনেকুৱাই বনাইছিলোঁ। মানে তোমাৰ কলডিল টো বইল কৰি কিনে হয়। অহ'
কলডিলৰ এৰি থাকে ন, টেষ্টি বহুত ভাল লাগে খাই কিনে।
দিব লাগে, পিয়াঁজ দিব লাগে। তাতে লহুন আৰু আদা এইবোৰ দিব লাগে। ভাল লাগে তোমাৰ আৰু তোমাৰ এইয়াতে পিটিকি দিব লাগে। তাৰ পিছত মাছটো, কেঁচা মাছটো অলপ বইল দিবা অ' অ' আৰু তাৰ এইটো কাইটটো ওলাই দিব লাগে। ওলাই কিনে পুৰা ভালকে পিটি কিনে হয়, হয়। অ' হাতত বিন্ধি যায়। সেইকাৰণে এইটো ওলাই কিনে তোমাৰ পিটিকিলে মানে তেতিয়া ভাল হয়। খোৱাটো ভাল লাগে আৰু এনেইতো শুকান মাছতে চাট নি, খাওঁ এনে, মইতো বৰ ভাল পাওঁ। শুকান মাছ আৰু তোমাৰ হিদল মাছ খাই পাইছানে? হিদল?
হয়, হয়, হিদল মাছ। বৰ ভাল লাগে। হিদল মাছটোতো বহুতৰ বস্তুৰ কাৰণে ভাল ন, জ্বৰ চৰ হ'লেও মানে অলপ ভাল লাগে আৰু খাই কিনে, মানে অলপ মুখ তুচ মানে তেনেকা হয়, উম।
ছিলোঁ, মই মানে এইটো জোল বনাই কিনে খাইছিলোঁ। বৰ ভাল লাগিছে।
সেইটো হয় না মুখৰ টেষ্টবোৰ নাথাকে ন মানে কিবা খাব ইচ্ছা নাযায় আৰু যি যিমান ভাল বস্তু খোৱা ন তুমি টেষ্ট নালাগা যি জ্বলা, জ্বলা বস্তুৰ খালে অলপ লাগে আৰু অ' কিবা খাইছোঁ বুলি কেনে। সেইটো কাৰণে মাইয়ে মানে হিদল মাছৰ চাটনি বনাই কিনে দিয়ে। তেতিয়া অলপ খাৱা যায় আৰু ভাত অলপখিনি খালে অলপ যি খালে মানে তাৰ হেনো পেটটোত লা যাব আৰু পটকে জ্বৰ ভাল হৈ যাব হয় নে নহয়?
হয়, ঠিকে ক'লা, ঠিক আছে দিয়া, ভাল লাগি তোমাৰ লগত কথা পাতি।
বৰ ভাল লাগিলে। হয়, ঠিক